অ
অ ভালনে খবৰ?
অ ভাল ভাল ভাল কি কৰি আ কি কৰছা?
মই এ আছো আৰু
উম উম উম
আ বাকী খোৱা লোৱা হ'ল?
হ'ল বাৰু তাকেতো ভাত খাবাই সময় হ'ল বাৰু এতিয়া
অ
তাপাছত ক কিবা আছে
বাকী ঘৰৰ পৰিয়াল ভালে আছে?
অ অ পৰিয়ালৰ বাৰু ভাল, তহঁতৰ ভাল?
আছো আছো আমাৰো ভাল বাৰু বাকী মানে আৰু খবৰ এটা ললোঁ
তাকেটো বাৰু ঠিকে ভালে লাগছে বাৰু খবৰটো লোৱা কাৰণে
অ এই আজি মানে দিনত বহুত কিবা-কিবি মানে বাহিৰত অলপ গলুং কিবা আমাৰ ইয়াৰে থানাত আজি মানে কিবা ড্ৰাগছৰ এজন ল'ৰা ড্ৰাগছ খোৱা ল'ৰা এজন মানে ধৰিলে।
ও আচ্ছা আচ্ছা আচ্ছা
অ মানে সি মানে এই সন্ধিয়াতে সন সন্ধিয়া মানে সেই কিবা এই ভেবাঘাটৰ আমাৰ মানে ইয়াৰে বাছ ষ্টেণ্ডটোত পোনত গৈ কিবা কৰি আছে আৰু কিবা মানে নিচাযুক্ত দ্ৰব্যৰে আৰু কিবা গ্ৰহণ কৰি থাকুংতে মানে পাব্লিকে দেখা পালে।
উম উম
এপিনে লগে লগে পুলিচক ক'ল কৰিলে চ পুলিচ আহিকিনে তাক মানে সোত পুচ ঘৰত আমাৰ মানে কেইজনমান ল'ৰাক মানে আটক কৰি দিলে ইয়াৰে
উম উম উম মানে ধৰ গেঙৰ গেক উম উম উম গেং টাইপ এটা আছিলে আৰু ধৰ কিজানি
অ সেই সেনেকুৱাই মান এটা গেং এটা আছিলে মানে ড্ৰাগছৰ মানে মানে ড্ৰাগছ বুলিয়েই নহয় মানে অনান্য নিচাযুক্ত দ্ৰব্যৰ ওপৰত মানে ইহঁতে হেৰি কৰি চাগে আৰু চবকে মানে মানে দি থাকে মানে আমাৰ ন নতুন প্ৰজন্মক ধ্বংস কৰি আছে মানে সিহঁতে
অ এইটোতো একদম বাপৰে বহুত হেৰি সমস্যা আজিকালি একদম এ এতিয়া ধৰ আমি দেখা পাইছো বিভিন্ন বিশেষকে গাঁৱলীয়া ল'ৰা-ছোৱালী বিলাক বা চহৰ অঞ্চলৰ যিবিলাক ধনী ধনী ল'ৰা-ছোৱালী বিশেষ ধনী ঘৰৰ লৰা-ছোৱালী বিলাকৰ বাৰু বেছি অসুবিধা নহয় কিন্তু আমাৰ যিবিলাক দুখীয়া ঘৰৰ ল'ৰা-ছোৱালী থাকে তেওঁলোকেতো সদায় এ মানে হেৰি কৰব লাগে এতিয়া ধৰ চৱা এই আমাৰ যিবিলাক দুখীয়া ঘৰৰ ল'ৰা-ছোৱালী থাকে সেইবিলাক যদি এইটো পাল্লাত পৰে, তাক ড্ৰাগছৰ পাল্লাত। তাৰ ফলত ধৰ এতিয়া ঘৰখনটো ধং ধ্বংস হৈ যায়। দুখীয়া ঘৰৰ যদি ল'ৰা-ছোৱালী হয়। আৰু ধনী ঘৰৰ ক্ষেত্ৰতনো কি ক'ম। আহ ধনী ঘৰৰ, ধনী ঘৰৰ যিখিনি থাকে সেইখিনিয়ে মানে মেইনলি আমাৰ আহ দুখীয়া ঘৰৰ ল'ৰাখিনি ওপৰত হেৰি কৰে। ডিমাণ্ড দিয়ে। প্ৰথমতে এডি-এডিকশ্বণটো কৰাই যে প্ৰথমতে ক'ব এইটো খা চোন কেনে লাগে। তাৰ পিছত সিহঁতে সেৱন কৰাৰ পিছত এই যিবিলাক ধনী ঘৰৰ ল'ৰা-ল'ৰা থাকে তেওঁলোকে কয় যা আজি তই অমুক পইচা লৈ আহিবি বা কিবা লৈ আহিবি। যাৰ ফলত ধৰ এতিয়া ইহঁতে খাব মন যায় থাকে। এতিয়া নাখালেও নহয়। তাৰ পিছত ধৰ বিভিন্ন চুৰি, ডকাইত এইবিলাক এ বিভিন্ন ধৰণৰ অনৈতিক কাৰ্য সংঘটিত কৰে।
অঁ।
সেয়াই আৰু ধৰ সমাজখন এটা বিশৃংখল পৰিৱেশৰ সৃষ্টি হয়।
আৰু কি মানে এই নিচাৰ ক্ষেত্ৰত মানে বহুত কিছুমান ডাঙৰ-ডাঙৰ ক্ৰাইম হৈ যায়।
উম! নিচাৰ ক্ষেত্ৰত একদম কি কবা। আমি বহুত এনেকুৱা নিচা কৰা মানুহৰ বি-বিভিন্ন ধৰণৰ আহ কু-কৰ্ম আমি দেখা পাইছোঁ ধৰ।
অঁ
তাকেতো।
এই বিশেষকে গুৱাহাটীৰ ধৰ ৰেলৱেই ষ্টেচন।
উম-উম-উম-উম-উম।
তাত বেছিকে মানে বস্তুটো চলে।
উম-উম তাকেতো। ৰেলৱেটো এটা মানে উম ড্ৰাগছৰ কাৰণেটো হস্পট বুলি কব পাৰি, হটস্পট মানে তাতে ধৰ যিহেতু ফ্লাইটৰ জৰিয়তে এইটো ইল্লিগেল। আহ ৰে'লৰ জৰি়য়তে, ৰে'লৰ জৰিয়তে মানে এই সুবিধাটো বেছিকে থাকে। ত' সেইকাৰণে মানে ধৰ দিয়া এইটো বেছি হয় আৰু লে-ৰে'লৱে যিবিলাক ট্ৰেক থাকে তাৰে ওচৰত মানে এইটো অবৈধভাৱে হেৰি কৰা, কিনা বা হেৰি কৰা কাৰণে।
অঁ-অঁ-অঁ।
তাকেতো। তুমি কি বুলি ভাবা ধৰ এতিয়া ৰেলৱেৰ ওচৰত কেনেকুৱা ধৰণৰ আহ মানে ব্যৱস্থা গ্ৰহণ কৰিলে ধৰ বস্তুটোৰ সংখ্যা কম হ'ব পাৰে।
মোৰ মতে কি মানে তাত মানে আমাৰ পুলিচ মানে মিলিত্ৰিবিলাক অলপ বঢ়াব লাগে ডিউটিত। ডিউটি অলপ বেছি কৰিব লাগে, তাত আমাৰ মিলিত্ৰী বিলাকৰ অলপ চেকিং প্ৰচেছটো চাব লাগে।
উম-উম-উম।
আৰু তাত মানে আমাৰ যি যি মানে আমাৰ নৰ্মেল পাব্লিকক যাতে সো-সোমাব দিব নালাগে মানে তাত। যিখিনি ধৰ মানে অহা-যোৱা কৰে বা যি এনেই মানে অহা-যোৱা মানে টিকেট কাটে বৰ তাত যিসকলৰ কাম আছে মানে সেই সকলে থাকিব লাগে তাত কাম নোহোৱা অকণমান থাকিব নালাগে।
উম, উম, উম, উম, উম। নহয় এতিয়া ধৰ আমি এ, দেখা পাওঁ। এই ৰেলৱে যিব ট্ৰেক থাকে। টিকট কাউন্টাৰ বিলাকত আৰু তোমাৰ ৰেলৱে ট্ৰেক বিলাক যে থাকে, তাৰে ওচৰত ঠো মানে ত, অবৈধভাৱে মনে মনে কোনবাই লৈ আহে লৈ আহি কিদা বস্তুটো হেৰি কৰি পেলাই তাক মানে আ, বেচাৰ কাৰণে মানে যো যা চলায়। ত' সেইটো ক্ষেত্ৰত মানে ধৰ এতিয়া পুলিচেও অলপ গুৰু গুৰত্ব দিব লাগে বা পুলিচৰ যিবিলাক নেটৱৰ্ক থাকে ধৰ
হয়
আৰু চব বস্তু নিজে ধৰে তেওঁলোকৰো কিছুমান চৰ্চ থাকে
মানে প্ৰায় লগ ধৰিয়ে আছে নাটক কৰিয়ে আছে। হেল্ল' আৰু মানে কি আমাৰ হেল্ল' শুনিছে না হেল্ল' আমাৰ আজিকালি মানে পুলিচখিনি যথেষ্ট মানে হেৰি মানে তেওঁলোক সক্ৰিয় হৈছে মানে মানে বহুত প্ৰায় মই অলপ দিনৰ আগতে এটা নিউজ এটা পালো প্ৰায় তিনি হাজাৰ মানৰ টকাৰ মানে ড্ৰাগছ তেওঁলোকে আহ মানে জব্দ কৰিছে প্ৰায় কেইটামান বছৰত তটো ভাবিছোৱা কিমান ডাঙৰ এটা ৰেকেট এটা আছে আমাৰ অসমত ট্ৰাগছৰ বিৰুদ্ধে আৰু মানে পুলিচ বিলাকৰ কি হৈছে তেওঁলোকে যিসকলে ড্ৰাগছটো খায় আৰু যিসকলে কিনে কিনে তেওঁলোককহে আটক কৰি আছে মেইন যিজন ট্ৰাক লিডাৰ তেওঁক মানে ধৰিবলৈ এতিয়ালৈ পৰা নাই।